কি কৰি আছা?
এ গৰম বন্ধ আহিছে নহয় গৰম বন্ধত ক'ত শ্ৰমণ কৰিবলৈ যাওঁ তাকে ভাবি আছো। হনো
পচাব লাগ
হেলল।
কাজিৰঙা ভ্ৰমণৰ যে উদৃষ চব ভ হয়। ম কাজিৰঙালৈকে যাম বুলি
কাজিৰঙা কিয়নো কাজিৰঙা এখিনঙীয়া ঘৰৱাৰ বিখ্যাত, আৰু তাৰোপৰিও মই আজিলৈকে কাজিৰঙা যোৱা নাই, ত কাজিৰঙাত এখিনঙীয়া গঁড় বা অন্য জীৱ জন্তু আৰু তাৰ প্ৰাকৃতিক পৰি উপভোগ কৰিনে মই কাজিৰঙালৈ যাম বুলি ভাবিছিলো।
ঠিক আছে, কাজিৰঙা যাব ন' এতিয়া। প তাৰপিছ পৰিৱেশ যা প্ৰাকৃতি সৌন্দৰ্য ভালে
উম
আৰু
ভাবিছো কাজিৰঙা ভাবি থ ভাবিছো তাৰপ মাজত আমি ভাবি আছো মাজুলীলৈ যাম বুলি ভাবিছে।
যাব পাৰি। তচত ভাল
গবলে পৃথিৱী এটা বিশ এটা ন পৃথিৱী নিজৰ ডাঙৰ নদী দ্বীপ মাজুলী আৰু মাজুলীত তোমাৰ বহুতো সত্ৰ আৰু কচ আৰু মাজুলী সকললৈ মুোকাহকৰ হয় বিখ্যাত মাজুলী । এইবিলাক উপভোগ কৰিবলৈ মাজুলীলৈ যাম বুলি ভাবিছো
মাজুলী ভ্ৰমণ কৰিল মাজুলী একা যিহেতু ব্ৰহ্মপুত্ৰদি কাষেৰে বৈ গৈছে ত তাৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা
হয় হয় । তুমি পৰম্পৰাত ক পোমা কৰিব বুলি ভাবিছা
অ হা ।
তুমি মনান বুলি । তা তুমি
মই ভাবিছো মই শ্বিলঙলৈ যাম
ত কাৰণটো তুমি তাতে যাবলৈ বিচাৰিলা ।
অলপমান মেঘালয়খনে য টাৰ বত বৰণ সংস্কৃতি তাৰে মানে সমাজ যিখন সমাজ সিহঁতৰ হব প সিহঁতৰ মানুহ উৎসাহ চনে হ কথা শে সংস্কৃতি শিকিব পাৰোঁ
হয় তুমি এটা ভাল সিদ্ধান্ত লৈছা তুমিমাৰ মানুহবিলাকৰ লগ লগত কথা বতৰা পাতি তেওঁলোকৰ জাতি নীতিৰ বিষয়ে বা তেওঁলোকৰ থকা খাদ্য় আদিৰ বিষয়ে তুমি জানিব পাৰিবা আৰু অভিজ্ঞতাৰ অভিজ্ঞতাও আনৰ লগত পাৰ পাতিব পাৰিবা ভাল এটা সিদ্ধান্ত লৈছা তুমি
তুমিও কাজিৰঙা আৰু মাজুলীত এ ভাল সিদ্ধান্ত লৈছা যাৰ ফলত তুমি কাজিৰঙা আৰু মাজুলীৰ ইতিহাস সংস্কৃতি ভৌগোলিক পৰিৱেশ পৰম্পৰা । মাজুলী তাৰ বিষয়ে জানিব লাৰিবে যাৰ ফলত আমাৰ কমৰ প্ৰতি এটা আগ্ৰহ বৃদ্ধি হ'ব । তুমি ভ্ৰমণৰ বিষয়ে কি উলিয়াওঁ ভ্ৰমণ গুৰুত্বপূৰ্ণ মানুহৰ বিষয়ে
প্ৰমমান মানুহৰ অতি খ গুৰুত্বপূৰ্ণ কন্তু ভ্ৰমণ কৰাৰ ফত আমি আমাৰ সম সৃতিৰ বিষয়ে ত বসবাস কৰি থকা মানুহ বিলাকৰ বিষয়ে বা তাৰ বাতাবৰণ তাৰ মানুহ বিিলাকৰ খাদ্য় আদি সকলো বিষয়ে নতুন নতুন অভিজ্ঞতা লাভ কৰিব পাৰাৰে সেইবাবে আমি মই ভাবো যে ভ্ৰমণ কৰাটো উচিত আমি ওচৰত এবাৰ হলেও আমি গৈ কেনে এঠাইত ভ্ৰমণ কৰিব লাগে তেতিয়া বহুতো লাভ হয় আমাৰ নজনা কথাৰত বহুত লাভ হয় ।
একদম ঠিক । তুমি একদম ঠিক কথাই কৈছা ভ্ৰমণৰ সহায়ত আমি প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব পাৰো নদী পাহাৰ সাগৰ বনাঞ্চল আদি মনোমোহা দৃশ্যই আমাৰ অতি আনন্দ হয়ে ন তাৰ লগতে ভ্ৰমণে মানুহৰ মানসিক চাপ সনোৱাত সহায় কৰে নতুন পৰিৱেশ ন্ঠাই খেতি আদিৰ লগত আমাক ব্যস্ত কৰি তুল গ ম মনৰ অশান্তি দ হয় মন শান্তি আহে মই ভাবো ভ্ৰমণৰ ফলত আমাৰ আত্মবিশ্বাসৰ বৃদ্ধি হয় ভাল
হয় হয় ভ্ৰমণৰ ফত তোমাৰ আত্মবিশ্বাস বৃদ্ধি হয়
তুমি কোন মানে তুমি কেনেকুৱা হবাটো ভানে আমাৰ আত্মবিশ্বাস বৃদ্ধি হয় তুমি কোনটো ক্ষেত্ৰত হবা ।
অনেক ক্ষেত্ৰ যে ভ্ৰমণৰ ফলত আমি যেতিয়া এঠাইত গৈ তাতে থাকি সেই ঠাইত মানুহবিলাকক া ক সৰুো বা তাৰ বিষয়ে জানিব পাৰি তে তেনেুৱা ধৰণৰ আৰু তুমি কি ভাবা
ভ্ৰমণে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে, কাৰি নতুন ঠাই নতুন পৰিৱেশ, নতুন সমস্যা, আমি এইবিলাকৰ সন্মুখীন হওঁ, আমি এইবিলাক, আমি নিজাকৈ যেতিয়া আমি অকলে ভ্ৰমণ কৰোঁ, মই কলে ভ মানে ক্ষেত্ৰত কৈছোঁ অকলে ভ্ৰমণ কৰাৰ লগত নতুন ঠাই নতুন সমস্যা সেই নতুন সমস্যা আমি অকোৱলে যেতিয়া মোকাবিলা কৰিম ত 'আমি নতুন বস্তু শিকিবলৈ পাওঁ, নতুন নতুন বস্তু জানিব পাৰিম, তাৰ পৰা আমাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। আমাৰ সহনশীলতা বৃদ্ধি হব।
হয়, ন
তুমি কি ভাবা? সমমাৰ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ ভ শিক্ষাৰ্থী হওক বা তোমাৰ যিবিলাক ঘৰৰ পৰিয়ালৰ মানুহিলাক আছে, তাৰ
নাজ শিক্ষাৰ্থ ভ ভে গুৰুত্বপূৰ্ণ তু আজি দেখিবলৈ ভ গৈছে যে, সকলো বিদ্য়ালয় ছাত্ৰ ছাত্ৰী সকলক এটাাহি, এশ এইবাৰ হলেওক শিক্ষামূলক ভ্ৰমণ নিয়া। যেনেকা মাজুলীত বা তেজপুৰ বা এনেকুৱা অনেক ঠাই হয়, য'ত যাই কিনে তাৰে সংস্কৃতিৰ, তাৰ বাতাবৰণ, বা তাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰা হয়, ত' তাত সিচাপত খাবলৈ গলে, শিক্ষাৰ্থীসকলক সমনলৈ নায় এই সিদ্ধান্ত বিদ্যালয়বোৰৰ এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে, সকলো বিদ্য়ালয়, ভ যে ছাত্ৰ ছাত্ৰীসকলে এবাৰ হলেও, বছৰত এঠাইত গৈ তাৰ বিষয়ে জাতো গুৰুত্বপূৰ্ণ।
পৰিয়ালৰ ক্ষেত্ৰত তুমি কি ক'বা? অঁ।
ক়িয় য ক়িয় কোৱা!
কম কমা
নহছ যে পৰিয়ানৰ ন তাক নাই ক ন যিহেতু আমি পৰিয়ালক, সকলো সময়হে যওঁ কিন্ত আমি এদিন সকলোৱে লগ হৈ, এঠাইত গৈ, এইঠাইত ভ্ৰমণ কৰি, বা পৰিয়ালৰ লগত একেলগে ঘূৰি ফুৰি, সময় কটোৱাৰ ফলত, আমাৰ মন আনন্দিত হয়, গ চাবলৈ গলে শৰীৰৰ লগত ভহন কৰাটো ভাল ভাল ভাল লাগে সেইটোৱে আৰু, তোমি কি ভাবা?
কোনটো ক্ষেত্ৰত পৰিয়াল নে ছাত্ৰ ছাত্ৰী?
দুৌ ন তত যাবা
মই ভাবো ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ, ছাত্ৰ ছাত্ৰীসকলক যেতিয়া শিক্ষামূলক ভ্ৰমণ বা, বা শিক্ষামূলক ভ্ৰমণ দি ব্যক্তিসকলে, এই যিটো নিৰ্দিষ্ট ঠাইত ভ্ৰমণৰ বাবে লৈ যাব, সেই ঠাইতৰ ঐতিহ্য় ইতিহাস সেই ঠাইখনৰ সংস্কৃতি, আৰু যিবিলাক মানুহ, তেওঁলোক ঘৰ, খাদ্যয়ৰ বিষয়ে ব মানে গভীৰভে জানিব পাৰিব আৰু তোমাৰ নতুন নতুন জ্ঞান আহন কৰিব অ চ পৰিয়ালৰ ক্ষেত্ৰতো মই ভাবোঁ যাব লাগে, কাৰণ পৰিয়ালৰ লগত যাই, পৰিয়ালৰ লগত সময় পাৰ কৰিব লাগে, আনন্দ ফূৰ্তি কৰিব লাগে যাৰ ফলত পৰিয়ালৰ লগতে নিজৰ মান কান হয়। প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে নতুন নতুন কথা পাতিব লাগ।
অঁ একদম পঠেই পইচাে সেইবাবে আমি সকলোোৱে ভ্ৰমণ কৰাটো উচিত উ
একদম ভ্ৰমণ কৰিব লাগে যিহেতু ভ্ৰমণৰ ফলত নতুন কথা জানিব পাৰি ম ভ্ৰমণ এক গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আমাৰ জীৱনত আৰু ভ্ৰমণৰ ফলত আমাৰ হোটেল পৰিবহন নানা বিষয়বোৰৰ পৰা লাভৱান হ
হয় হয় ভ্ৰমণ কৰাৰ ফলত আমি বহুতো লাভ হয় আমাৰ আৰু যেতিয়া আমি এঠাইত ভ্ৰমণ কৰিব যাওঁ তাত থকা বা তাতে যিবিলাক আমি ঘুৰা ফুৰা কৰো যাতায়ৰ ঘৰত ত আমি যেতিয়া জাতত ব্য্ৱহাৰ কৰো বা থকা ঠাই ব্যৱহাৰ কৰো তাৰপিছত তাত সয়েহ আৰ্থিক উন্নতিও হয় আৰ্থিকভাৱে উন্নতি হয় ত সেইটোৰ ফালৰ পৰাও বহুতো সহায় হয় ত সেইেইবিলাকৰ ফালৰ পৰামি ভ্ৰমণ কৰিব লাগে
মই তোমাৰ কথাতেমতে ই মানুহৰ জ্ঞান বৃদ্ধি মন প্ৰফুললিত আৰু নতুন নতুন অভিজ্ঞতাৰ লগত আমাক চিনাকি কৰিব নতুন নতুন কথা আমাক শিকায় বিিয়া তুমি গৰম বন্ধৰ বাবে গৰম বন্ দৰবৰে আৰু বেলেগ বোৰে খাইছোৱা ভ্ৰমণ কৰা
উ তুমিও কৰা
অঁ দিয়া
ঠিক আছে আজিলিলা সামৰিছো ।
ঠিক আছে
দিয়